হেল্ল'।
শুনিছ?
উম, শুনিছোঁ এতিয়া, লগা নাছিলে ফোনটো।
তাৰপিছত?
তাৰপিছত লাগিলে আকৌ, ৰখি কাটি দিম বুলি ভাবিছিলোঁ, একো অহা নাছিলে।
অ', নহয়, অলপ টাইম তেনেকুৱা হয়।
অ', নেটটো বেয়া চাগে।
উম।
কি কৰিছ?
এইয়া ভাত খালোঁ, খাই মেলি গ'ল সি।
উম।
বৰষুণ দিছে এতিয়া।
অ দিছে দিছে এতিয়া এই
অ অ তহঁত সেইফালে সোনকালে দিছিলে আমাৰফালে পূৰা বগা হৈ আছিলে একদম
অ
আমায়ে তেতিয়া দি আছে
অ ইয়াত কমিলে অলপ কমিলে আৰু
মই সেই ডিমৰ বনালো দম বনালো
অ অ
নালো
অ
তই
মই ৰৌল এটা খালো
অৰ্ডাৰ
চিকেন ৰৌল অ এই লৌনপা দিছিলো কিবা ৰৌলচ মেনিয়াক দিছিলো
উম
এইটটি এইট ৰুপিজত
অ
পালো
ভাল নে
ভাল ভাল, ‌ভাল আছিলে
ৰোলচমিনিয়টো ভালেই হয় বাৰু
অ ৰৌজ মেলিয়া ভালেই হয় ন
উম
সেইটো কাৰণে দি দিলোঁ
অ
তাই খালো এতিয়া আছো এই স্মাৰ্ট বজাৰ গৈছিলো পংখিপ্ৰিয়া লগত
ওম
বদিগাত তাৰ মই লোনা তাপা এই চাউল কিনিবলৈ গৈছিলে চাউল
ইচ্ ৰাম চাউলখিনি কৰ অফিচৰ নে নে ঘৰৰ
ঘৰ ঘৰৰ সোনা শক্ততি চাউল কোনো পাঁচ কেজি আছে
অ
বেছি নহয় পাঁচ কেজি লৈ আহিছে
কিমান লয় তাত চাউল বিলাক
লয় আৰু যিটো জাৰ দি দাম আৰু চনা শক্তিটো ছিক্সটিটু নেকি কেজি
ছিক্সটি টু
উম তেনেকুৱা ছিক্সটি ঘৰতে আছিলে চনা শক্তিটো উম সি সেইটোৱে খাই বোলে সেইটো কাৰণে পাঁচ কেজি লৈ গৈছে
অ অ মানে চাউলটো কিনি পেলাই ক'ত থৈছে এতিয়া
এনে বগা কাগজৰ পলিথিন বিলাক যে কাপোৰৰে কাগজৰ কি হয় তেনেৰে লৈ আহিছে উঠাই পেলাই তেনেকে থৈ দিছে আৰু দিয়া
অ অ সেইটো বাইক লৈহে আহে ন সেইটো কাৰণে কৈছো বাইক নে স্কুটি
স্কুটি স্কুটি। পিছত ভৰাই ল'ব চাগে, সেনেকে
গম পাইছোঁ। উম।
ইমান ইমান গৰম দিছিলে এতিয়া সে হেৰি হৈছে।
অ', সেইকাৰণে গৰম আকৌ বৰষুণ দিছে কাৰণে অকমান ঠাণ্ডা পৰিছে।
মই কাপোৰ বিলাক ধুলো কিন্তু ভালকে শুকোৱা নাই।
অ', গীটাৰখন ধুইবি
ধুলো ধুলো। একদম তলৰ সেইকন হেৰিকেইটা নুশুকাই টাইম লাগে সেইকেইটা বাক
অ', অ', সেটোয়ে শুকাইছে বহু মেলিয়ে থৈছ নে কি?
নাই আগফালৰ পা আনিলোঁ মানে বৰষুণটো সে বেকাকে পৰিছে যে সেইটো কাৰণে হেৰি হৈছে মানে পৰিছে বৰষুণ। সেইটো কাৰণে লৈ আহিলোঁ। দে দে এইটো কিনকিনাই আছ সেবাৰ ইমান বেছি ডাঙৰ বৰষুণ নহয়।
অ', অ', ইয়াতো নাই এতিয়া। ক'লা হৈ আছে আকৌ দিবও পাৰে চাগে।।
অ', তাকেতো ক'লা হৈ আহিলে পতকে ইমান ধুনীয়াকে ৰ'দ দি আছিলে।
ৰ'দ মানে বহুত বেছিয়ে দিছিলে গৰম হৈছিলে বাহিৰত ওলাইছো নহয়।
অ', অ', সেইটোয়ে
অ', মিলিলে নহয় এতিয়া,
এতিয়া কমিলে অ'।
উম। তোৰ চৰ্দি লাগিছে নে কি?
লাগিব চাগে অ'। এতিয়া মই হাঁচিয়াইছো।
অ'।
ৰাতিপুৱা ডিঙিটো বেয়া লাগি আছিলে নহয়।
এতিয়া হাঁচিয়াই চ'।
তাপা উম। গৰম পানী খালোঁ ৰাতিপুৱা সেইকাৰণে অকমান ভাল হ'ল। এতিয়া নাজানো আৰু আকৌ লাগিব চা
কফ জমা উলিয়াই দিলে ঠিক হৈ যাব চাগে নিজে নিজে।
কফ চফ নাই হোৱা এতিয়া বাৰু মানে ডিঙিটো বেয়া লাগি বেয়া লাগি আছে আৰু।
উম উম অ', গম পাইছোঁ। মোৰো হৈ হৈ হৈ তেনেকেই ঠিক হৈ গ'ল।
ভাল হৈ গ'ল নহয় তোৰ?
যাওঁ অলপমান টাইম ললে আও
তাকে। তোক ছিক্স ফিফটিটো দিলে ন?
অ', দিলে দিলে।
অ'।
মেছেজ অহা নাছিলে পতককে কিবা এটা নটিফিকেচন হে পালোঁ। কিয় বা নাহে মোৰ মেছেজ চেছেজ বিলাক।
মেছেজ নাহে কেতিয়াবা। কালি তই দিওঁতেও তালে যোৱা নাই নহয় মেছেজ কৈছে নাই য়া নেকি মই কৈছোঁ দিয়ে কিন্তু নাহে। বেলেগৰ পা দিলে মানে নাহে। যদি জি পে পা জি পে জি পে পা দিলে জিপেলে আহে কিন্তু তই যদি পেটিএমৰ পা জিপেলে মানে জি পে ইউ পি আইটোত দিয় তেতিয়া নাহে মানে।
অ', সেইকাৰণে অহা নাই চাগে, উম।
চবৰে বেলেগ বেলেগ ন আইডিবিলাক।
উম উম, সেইটো কাৰণে চাগে। অহা নাই, কি বস্তু? কিবা, নতিফিকেচন পতককে দেখিছিলো।
উম!
সেইটো কাৰণে হেৰি হৈছিলে! উ গাজী আহিছে আকৌ।
গাজিছে নি?
আৰু দিব চাগে। উম! আৰু দিব চাগে! গাজি আছে।
অ, ইয়াতো দিছে।
দিলে
য়াহা পে ভি গাজা হে।
উম! আৰু সিফালে গৈ আছে
উম! মই সেই পাছফালে হেৰিখনতে মেলি দিছো আৰু। আগফালে উলিয়াই এতিয়া লাভ নাই, নুশুকাই এনেও।
এতিয়া লাভ নাই! এতিয়া তিতিবহে পাৰিলে।
তিতিবহে আৰু হেৰিয়ে হৈ থাকিব সেমেকি যাব গোটেই। সেইটো কাৰণে এনেকে থোৱাই ভাল। সদাই পিছবেলা, পিছবেলা বতৰটো বেয়া কৰিবলৈ লৈছে।
মই ভাবিছিলো দুটাৰ পিছত হলে বৰ বেয়াই কৰে বতৰটো।
উম!
দুটা বজাৰ পিছত বোলে বেয়াই হয় বতৰডাল।
আগবেলাতে, আগবেলাতে অকমান ৰ'দ- চ'দ দি মেলি হেৰি হয়।
অ সেইটোয়ে জিম যাবি নেকি আজি?
অ যাম, দুপৰতে মাছ আনিব বুলি কৈছে। মই চাগে অকমান যা যোগাৰ কৰি থৈ যাম আৰু। বইল বনাবলে! পাৰিলে বনাই কৈও যাব পাৰো চাওঁ।
উম! যদি জল্দি এতিয়া দিনত হোৱা হ'লেটো ভালে আছিল।
সি, অহাৰ আগতে সেইবিলাক বইল চইল বিলাক কৰি থাকিম আও! তাকে মাছ বাকীখিনি থৈ দিম! অকল আজি ৰাতি খোৱাখিনি ভাজ অলপমান ভাজি পেলাই।
উম!
এনেকে কৰিব লাগিব।
এ বনাই থৈ যাবলে সময় হব চুন।
ন সেইটোয়ে সি মাছ অনা আগতে মই মানে সেইবিলাক কাটি, মেলি চব জোলটো মানে বনাই দিব পাৰিম ন! জোল মাছটো পিছত দিহে দিব লাগে।
দিহে দিব লাগে অ তাত।
মাছটো অনাৰ পিছত ধুই পেলাই মানে এনেই ফ্ৰাই কৰি তাতে হেৰি কৰি থৈ দিম আৰু দি পেলাই
চবটো ফ্ৰাই নকৰ ন আজি?
নকৰো, নকৰো কাইলে খিনি কাইলে কৰিম আৰু।
অ, তেতিয়া বনাই মেলি মাছটোতো বনাব নোৱাৰিবি হেৰি পৰা দেৰিকে আহিলেও কথা নাই ন অকমান।
তই ভাতটো উঠাই দিব পাৰিবি তেতিয়া। উম!
ওলাই কেনে ৰখি থাকিব লাগে, উম! পাৰ তেনেকে কৰিব।
ভাতটো তই উঠাই দিবি আও! আহি পেলে দুই জনি লগতে খাই দিব পাৰিম।
উম সিটোয়ে তেনেকে কৰিব লাগিব আজি
মাছ খাম বুলি কৈছে সে কাৰণে আও
উম আজি কি বাৰ বুধবাৰ
বুধবাৰ অ
অ
অ তই বজাৰত পইচা দিবলৈ হলেই বোলে আকৌ তাৰপিছতে দুপতে কৈছে বজাৰৰ কাৰণে দিব নালাগে ইলেক ক্টিচিটি ভৰাই দিবলৈ কৈছে
পাঁচশ মানে বাৰ টকা আছে বোলে তেতিয়া বজাৰৰ বুলি নিদিলেও হ'ল বুলি কৈছে সেইটো তাৰ মানে কেচ আছে সেইকাৰণে অনলাইন তোৰ সেইটো ডাইৰেক্ট ইলেক্ট্ৰিচিটিতে ভৰাই দিবি
অ দিছিলোহে সেইদিনাখন দিব হ'লে নে
কিহৰ
বজাৰৰ
অ বজাৰ দিব হ'ল আকৌ সেইদিনাখন কেলে তেল চেল কিনা নাই নিকি তেল কিনিলো আকৌ চাউল কিনিলো
অ সেইদিনাখন মাংস খালো আজি মাছ আনিব আজি মাছ আনিলে শেষ হ'ব আউ দুশ দছ টকা এটা বাছি আছে বুলি কৈছে
অঁ অঁ
মাছ আনিলে শেষ হ'ব আউ তাৰপিছত হেই কৰিব লাগিব তই দিব লাগিব তাতকে সেইটো কাৰণে তই ডাইৰেক্ট ইলেক্ট্ৰিচিটো ভৰাই দিবি
উম
তেতিয়া কেচে দি পেলাই বজাৰ কৰিব আৰু মানে ইলেক্ট্ৰিচিটিটো এইবাৰ দুপদৰ আছিলে
গম পাইছো একেবাৰে উঠাই লম বজাৰত দি আহোতে
বজাৰৰ হি তা হাতত কেচ থকাৰ কাৰণে কৰি দিবি ত ভৰাই দিবি মানে
অ হ'ব ভৰাই দিম এক্সট্ৰা ভৰাইছা নে ইলেকট্ৰিচিটি
ইলেক্ট্ৰচিটি একচ একস্টা ভৰোৱা নাইকিয়া মাহত সি দুবাৰ ভৰাই বোলে দুবাৰ বোলে হেৰি হৈ যায় তোৰ এবাৰ হয় তাৰ দুবাৰ হয় সেইবুলি কৈছে
হয় ন
মানে পাঁচশ পাঁচশকে দুবাৰ ভৰাব লাগে নেকি সি
এতিয়ালৈকেতো ভৰোৱা নাই সি তেনেকে দুবাৰ মই বেলেঞ্চটো চেক কৰিছো নাই মই মাহটোত দুবাৰেই হয় মাহতো দুবাৰে হয় মই চোন ভৰাই ললো লাষ্ট লাষ্টলৈকে ভৰাইছিলো মই
অ তাৰপিছত এতিয়া তই ভৰাব নেলাগে এইটো তই এইটোতো বজাৰৰ পইচা বুলি ধৰ মানে কিন্তু মানে সেইটো আৰু মিলি মিলি গ'ল অ
কিন্তু আগতেও সি দুবাৰ ভৰোৱা নাই এবাৰে ভৰাইছে আৰু
সি কৈছে যে ফিফটিন হাড্ৰেড মান যায় মাহটোত ত' এহেজাৰতো দুপৰ পৰা যায় আৰু পচ শটতো এবাৰ যায় মানে সেই বুলি কৈছে
উম ণে নহয় একাউণ্টটো আৰু সি দুশ টকা এক্সট্ৰা ভৰাইছে যোৱাবাৰ
অ', দুশ টকা দুশ টকা ভৰাইছিলে সেনেকে কৰিলে বেছিকে জাগে বুলি কৈছে সি। তেতিয়া দু দুশ টকা তাৰ আৰু এক্সট্ৰা গুচি যায়, চাৰিশ টকা এক্সট্ৰা যায় আৰু তাৰ। উম।
হ'ব বাৰু।
সেইটো কাৰ সেইটো কাৰণে নাজানোঁ আৰু সি কি হিচাপ কৰিছে তেতিয়াহ'লে।
অ', মই তাকে ভাবিছোঁ মইয়ো মানে মোৰো কিমান তাৰিখে ভবা আছে সেইটো চালে গম পাই যাম ন।
উম উম
ইমান তাৰিখে মই ভৰাই থৈছিলো সেইটো হ'লে মই গম পাই যাম ন?
অ', সেইটোয়ে।
সেই এইবাৰতো তাৰ হেৰিটো ৱাইফ আৰু সিয়ে কৰিব লাগিব।
অ', ৱাইফাইৰো এবাৰ অ', ৱাইফাইবাৰ তাৰ।
উম।
ৱাইফাটো বাৰু টাইম আছে নেকি ভৰাবলৈ পঁচিছ তাৰিখলৈহে।
পছিশ তাৰিখে গে অ'। টাইম আছে বাৰু, অলপ
আজি পোন্ধৰ তাৰিখ।
উম, পোন্ধৰ তাৰিখ।
গ্ৰুপত কিবা মেছেজ আহিছে নি এইটোৰ?
নাই নাই, অহা নাই আজি একো। ত', আমাৰো অহাই নাই বাৰু হেৰি খিনি কাম খিনি।
অ', এইেইটো বৰ সোমোৱা না কিয়া মই চাইছ
উম নাই সোমাব এইকেইদিনতে বলো।
অ'।
সোমাব বুলি কৈছোঁ নহয়।
তাকেতো, উপায় নাই মোক কৈ দিবি আৰু মই পতককে গম নাপাবও পাৰো।
উম, তাকেতো কৈ দিম ৰ। তোমালে মাগি দিম ন?
সোমালে মানে ময়ে দি দিম ডাইৰেক্ট আৰু মা
তই কেনেকে দিবি মই দিম অ', তইয়্ দিব পাৰিবি ন?
মোৰ তাতহে সোমাব।
অ', অ', ঠিকে।
থাউজেন্ড।
অ', তাই পঠিয়াই দিব পাৰ পিছত।
অ', ডাইৰেক্ট পঠাই দিম আও তেতিয়া। গম পালে আকৌ আ?
বিচাৰি ফুৰিব লাগিব নহয়, বিয়া নাই হেনো।
অ', মাৰি দিম আৰু। দাদাৰ কাবা নহ'লে দেতেলে মাৰি দিম। চাই ল'ম যাৰ জাগতে ওলাই থাকে মাৰি দিম আও।
অ',
দেউতাই দিছে নি? অ', অ', অ', হ'ব। দেতালে মাৰি দিম আকৌ, উম। তেতিয়া হৈয়ে যাব জানানে উম। তাপা বাৰটো দিয়া আকৌ তই দিয়া
উম
উম। তাকেতো
তাই বুজিছে নহয় এতিয়াও নক পায় চাৰিশ কিমানৰ পৰা কিবা তাই অকল দুটা কৰিছে? অঁ
পিছত ৰাতি কৰিলে কৰিবি আৰু।
পিছত অ, কৰিবলৈ পালে, এতিয়া কিবা চিনেমা চাম।
অ-অ
তাৰ নাই ন? উম চিনেমা চাম, বহিম এতিয়া। আম হল
অঁ চাই থাকিবি আৰু এতিয়া
উম তাকে